হেল্ল' এ আছ চ দিয়া
অঁ। আৰু বহি আছো খোৱা বোৱা হ'ল?
অ খাই বৈ উঠিলো। উঠিবলা এয়া তোমাৰ ভালে আছো।
অঁ মোৰ এই অকণ গাটো ভাল নহয় মানে মোৰ থাইৰইডৰ প্ৰব্লেম আছে যো। তাৰপা অঁ থাইৰডৰ প্ৰব্লেম আছে সেই অকন গাটো বেয়া লাগি আছে বহি আছো।
অঁ এনে কি মেডিচিন
অ মেডিচিন লও মানে মই টুৱেন্টি ফাইভ য়ামজ এটা টেবলেট খাই থাকো মানে খালী পেটত আজি দুদিন মান হৈছে টেবলেটটো খোৱা নাই মানুহে ক ধনা গুটি এনেকে তিয়াইেলাই মানে খালেও পানীটো ৰাতি তিয়াই থব লাগে। তিয়াই থলে মানে ভাল হয়। খালে পানীটো আৰু
অঁ তেনেকেই খাবাচোন ভাল হেৰি হয় যদি ন।
কি মেডিচিন বিলাক খাই থাকিবলৈ ভাল নালাগে কি হয় জানা তেতিয়া মানে তোমাৰ কিডনীত এফেক্ট কৰে যে। কিডনীটো বেয়া হোৱা চান্স থাকে সেইকাৰণে বেছি মেডিচিন খালি খাবলৈও ভয় লাগে আজিকালি। আৰু এটা বেমাৰ পৰা এটা বেমাৰ হৈ যায় যে অ' আয়ুৰ্বেদিক খালে বা অ' অ' ঘৰুৱা বস্তু বিলাক এতিয়া মানুহে কয় উম যিটো মানে আমাৰ ধনিয় পাত হওক ধনিয় গুটি হওক এই মানে থাইৰডৰ এক নম্বৰ বস্তু। সেইটো মানে খালি পেটত খালেও তোমাৰ ভাল লাগে।
এ এনেও ভাল এনেও মানুহে খাব পাৰি ন সেইটো?
তোমাৰ
তাকে গৈছো ঠাই অঁ অঁ
মানে কি জানা থাইৰয়ড প্রব্লেমটো হ'লে বহুত প্ৰব্লেম তোমাৰ মানে হাত বিলাক তুমি এনেকে মুঠা মাৰিব নোৱাৰা হৈ যাবা। কেতিয়াবা ভৰিবলাকে বিষ হৈ থাকিব তোমাৰ চুলি সৰিবতয়ন্ত মোৰ এটা চুলি সৰি গোটেই চুলি খন্দৰ খিনি মানে মোৰ নাইকিয়া হয় গৈছেগে অঁ ঠাইডৰ তেনেকুৱা লক্ষণ হয় তোমাৰ মানে কেনেকে হাত অলপ হাতবিলাক অলপ ক মানে যেতিয়া মুঠি মাৰিব বা মুঠি মাৰিবলৈ অ টান হয় কেতিয়াবা ভৰি মানে এনেকে গাঁঠি বিলাক বিষাব। কেতিয়াবা চুলি সৰে কেতিয়াবা খুব গমেই নাপাবা তথাপি তোমাৰ হৈ থাকিব গম নাপা
নহ'লে তেজ কৰাবই লাগিব চাগে মোৰচোন ভৰি চৰি বিষ হৈ থাকে ন
অ থাৰডৰ মানে তুমি চাৰি মাহ হওক তিনিমাহ হওক এনেক মৰে মৰে অলপ তেষ্টো কৰি থাকিলে ভাল আৰু কাৰণ আপ ডাউন হৈ থাকে ন অ আৰু মানে তোমাৰ বোলে আজি কি এটা পইণ্ট আছে সেইটো পইণ্টৰ ঔষধটো খাই থাকিলেহে তোমাৰ লিমিটত থাকিব। কিন্তু তুমি তোমাৰ যদি কমি আছে বাঢ়ি আছে সেইটো টেবলেট খাই থাকিলেতো তোমাৰ কাম নিদিব। সেইকাৰনে অলপ দিনৰ মূৰে মূৰে থাইৰডৰ টেষ্ট কৰি থাকিব লাগে হেনো থাইৰৰ্ড এটা প্ৰফাইল টেষ্ট পায় প্ৰফাইল টেষ্টটো কৰিব কলা
অ টেষ্ট
অ মই মাজে মাজে কৈ থাকো মোৰ হৈ আছে যে আজি তোমাৰ কিমান বছৰ হল। পাঁচ ছয় বছৰ মানে হৈছে ধৰা কৰা।
অ তেতিয়াৰ পৰা খাই আছা টেবলেট খাই থাকা
হ'লে অলপ খাওঁ মানে কমাই দিওঁ
সেইটোৱে থাইৰইডটোৰ পৰাটো বেলেগ বেমাৰও হেৰি হয় চাগে ন নাই এইটো এটা সুকীয়া পাছ মানে সেইটো মেডিচিন খাই থাকিলে বা নাখ বেলেগ হৈ যায় ন
অ তোমাৰ এতিয়া থাইৰইড খালী পেটত যদি ঔষধ তো খাই থাকা- তাৰ পিছত সেই ঔষধটো এটা সময়ত গৈ কিডনীত
অ কিডনীটো ডাউন কৰি পেলাই দিব অ তাকে এইটো খাবাচোন নহ'লে ধনিয়া পাত হে ধনিয়া গুটি সেইটো
মানে ধনিয়া পাতটো যদি তোমাৰ ধনিয়া পাতৰ যেতিয়া চিজন হয় যে তেতিয়া মানে তুমি ধনিয়া ধনিয়া খিনি যদি এনেকে মিক্সিত মাৰি জুচ বনাই মানে তেনেকেও খাব পাৰা। এতিয়া ধুনীয়া ছিজনটো গৈছে সেইকাৰণে ধনিয়া গুটিটো মানে ৰাতিয়ে তিয়াই থয় তাৰ পানী খিনি উতলা- নহ'লে এনে উতলাই নাখালেও খালি পানী খিনি
এনে খাই দিয়া
ভাল আৰু ইয়াৰ পাত গোটেই বস্তু খিনি গুচি যায় যে পানীত
অ এনেও তো মাহখিনি ভালে দিয়া ন এ যেনেকে পদিনা পাত টো
অ সেইবিলাক তুমি যিকোনো বস্তুৱে অলপ অ খাই থাকিব লাগে তোমাৰ এতিয়া ধ এ কি কয় তোমাৰ আমাৰ যে জিৰা গুটিটো জিৰা গুটিটো তুমি যদি খালি পেটত এতিয়া খোৱা। ৰাতিপুৱা, তুমি জিৰাই বহুত ফেটচটো তোমাৰ জিমেট বহুল আছে মানে গাত শ সেইটো কমাই দিয়ে শকতটো কমাই তাৰ পৰা গেছৰ প্ৰব্লেমটো অ গেছৰ প্ৰব্লেম অ পাৰিবা গেছৰ প্ৰব্লেমটো কমাই দিব তোমাৰ, জোখ বুলি কথা নাই চামুচ তুমি তিয়াই থবা ৰাতিয়ে পানী অকণ দি পেলা এগিলাচ পানীত এক চামুচ তুমি জিৰা তিয়াই থবা নহয়। ৰাতি তেতিয়া পিছদিনা ৰাতিপুৱা তুমি নহয় উতলাবা সেই এগিলাচ পানীটো যে উতলাই আধা গিলাচ কৰিবা নহয় আধা গিলাচ কৰিলেহে আধা গিলাচ তুমি খালি পেটত খাবা। তাত অকণ নেমু চেপিবোও পাৰা মৌ দিব ও পাৰা নিদিলেও হয়।
কালিৰ পৰা খাবই লাগিব নহ'লে কা মইয়ো শকত হৈ গৈছো পেটৰ চৰ্বিটো বাঢ়ি গৈছে। পুৰা যে একো যত্ন লোৱা হয় বেমাৰ কৰা হৈছে, উম চৰ্বিটো সেই বাঢ়িছে মোৰ বহুত চৰ্বি বাঢ়িছে।
মোৰো সেইকাৰণে চৰ্বি বাঢ়িছে কাৰণে বেমাৰ বিলাকো বেছি। এতিয়া ৰাতিপুৱা ৰাতিপুৱা তুমি অলপ ব্যায়াম নকৰিলে মানে দিগদাৰ হয় আৰু একো এটা খাব নোৱাৰো অশান্তি কৰে ন।
সেইটোৱে। দুনীয়াৰ মানুহ সোপা অৱস্থাই নাইকিয়া হৈ গৈছে। ন এটা নহয় এটা হেৰি হৈ থকা হৈছে।
ডক্তৰ বিলাকে কোৱা মতে তোমাৰ শকতটোৱে এতিয়া। মানুহৰ মেইন বেমাৰ শকতটো। তুমি যদি শকতটোক মানে তোমাৰ নিয়ন্ত্ৰণ ৰাখিব পাৰা নহয়। তেতিয়া হ'লে তোমাৰ মানে গো তেই বেমাৰ আজাৰৰ পৰা তুমি বাচি থাকা
অ আৰু শকতটো বাঢ়ি গৈ থাকিলে প্ৰব্লেম নি জৰেই ন
অ যিমান বাঢ়িব সিমান তোমাৰ বেমাৰ আজাৰ বাঢ়িব
আগুৰি যাব সেইটোৱে কৈ দিয়া। চিন্তা লাগে মাজে মাজে।
সেয়া বেমাৰ আজাৰৰ পিছত আৰু। এতিয়া তোমাৰ এতিয়া কথাটো কৈছো সেইটোক আ আজিকালি এতিয়া তুমি কৈছো বেমাৰ এটা হলে কিমান মানুহৰ চিন্তা ন পইচা পাতি চিন্তা। মানসিক চিন্তা কৰিলা ডক্তৰ তাত গ'লা। কোন ডক্তৰ দেখালে ভাল হ'ব। তাতকে যদি আমি ৰাতিপুৱা তোমাৰ নিজক যদি আধা ঘণ্টা এটা। খোজ কাঢ়িব পাৰো। হয়নে কিন্তু আমি সেই সময়তো দিব নোৱাৰো সেই কাৰণে আমাৰ ডাঙৰ কথা। কিন্তু আমি ৰাতিপুৱা যদি এ। সোন সোনকালে উঠি আধা ঘণ্টা এটা খোজকাঢ়ো নহয়। আমি মানে বহুত। বহুত বেমাৰ আজাৰৰ পৰা আমি মানে বাচি থাকিব পাৰো।
সেইটোৱে আৰু কি হয় জানা।
ডাঙৰ কথা হৈ যায় যে খোৱা বোৱাটো অ সদায় খোৱা বোৱাটো তুমি। খোৱা বোৱাটো কি খাবা সেইটোতো মেইন কথা ভাল খাদ্য খাব। লাগে আৰু তোমাক টাইম টেবুল। অ। আমি যেতিয়াই মন গৈছে তেতিয়াই কিবা এটা খাই দিছো অ কিন্তু টাইম টেবুল মানে সময়। সময়ত শুৱাটো বহুত প্ৰয়োজন।
টাইম বা টাইম সেইটো ন।
কি জানা আজিকালি মানুহে। চৈধ্য ঘণ্টা বা ষোল্ল। ঘণ্টা খালী পেটে থাকিব লাগে। তুমি যদি এ এ। সন্ধ্যা সময়ত যেতিয়া তোমাৰ বেলি মাৰ যাব বেলি মাৰ মোৱা অ। আগতে যদি তুমি খাদ্যটো খাব পাৰা নহয়। তেতিয়া মানে। এ কি কয় তুমি বাচি গ'লা আৰু ভাবা তুমি সেই তে। এতিয়া যদি খালা আকৌ ৰাতিপুৱা তেতিয়া যদি খালা আকৌ ৰাতিপুৱা যদি খালা বা ধৰি লোৱা তুমি ছয়টা বজাত খালা পিছদিনাখন তুমি নট। নটা দচটাত খালা।
টাইমটো মিল মিল হৈ যাব তেতিয়ালৈ।
তেতিয়াতো তোমাৰ চৈধ্য ঘণ্টা যদি তুমি খালী পেটে থাকিব পাৰা। তুমি ভাবা তুমি চব বেমাৰত। যে তই মানে মুক্ত আৰু,
সেইটোয়ে আমাৰ এতিয়া ৰাতি ভাত খোৱা দেৰি হয়, ৰাতি তোমাৰ ৰাতি মানত। টা দশটাই বাজেগৈ ভাত খোৱালে, কাৰণ সেইপিনে হজমে নহয় তাৰ পিছত শুই দিওঁ ন।
শুই দি তুমি শুই দিয়া ন তুমি শুই দিয়া কিন্তু তোমাৰ ভিতৰৰ যিটো পাচন শক্তি দি থাক। কে, যিটো আমাৰ খাদ্যবিলাকক উ পাচন কৰে, সেই বস্তুটো টো নোশোৱে, সিটো কাম কৰিয়ে থাকে। ন, লাহে লাহে সেইটো বস্তু টো দুৰ্বল হৈ গৈ থাকিব। দুৰ্বল হৈ যোৱাৰ লগতে তুমি গোটেই শৰীৰতো শক তি না নোপোৱা হবা, নোপোৱাহৈ ৰল লগত তুমি মানে মানুহজনী বেমাৰ তোমাৰ আৰম্ভ হৈ যাব, সেইকাৰণে ৰাতি মানুহ মানুহে কয় আয়ুৰ্বেদিকৰ মানুহ বিলাকে কয় যে সদায় সূৰ্য অস্ত যোৱাৰ আগত খাব লাগে, তাৰ পিছত আৰু খাব নালাগে, সূৰ্য অস্ত যোৱাৰ পিছত মানুহে আও খাদ্য খাব নালাগে, পানীৰ বাহিৰে মানে পানী জাতীয় বা কেতিয়াবা ভোক লাগিল জুচ এগিলাচ অ পাৰি কিন্তু মানে অস্ত যোৱাৰ পিছত খাদ্য হেভি মানে যিটো দাঁত খানা খাওঁ আমি ন ৰাত ই আৰু ৰাতি বিশেষ কে তুমি মাছ মাংস খাব নালাগে, যি পাই দিনতে তুমি মাছ মাংস যিবিলাক আমাৰ উম গধুৰ আহাৰ থাকে ন, সেইবিলাক তুমি দিনতে খোৱা সন্ধ্যা সময়লৈ তুমি কমাই দিয়া মানে খোৱাটো পাতল হৈ আহিব লাগে আহাৰটো।
অ'। তাকে দিয়া বুজি পোৱাও গৈছে। দিয়াচোন হয় এনেই টো ধৰা কি আৰু জাকে পাওঁ তাকে খাই দিওঁ ন,
তুমিটো এই দহটা এঘাৰটাত ভাত খোৱা মানে বা এইতো একে ডাঙৰ বেয়া কথা, তুমি একদম নোৱাৰিলে তুমি সাতটা চাৰে সাতটা তেনেকে যদি তোমাৰ মানে মই মোবাইলতে দেখিলো বাৰ ঘন্টা যদি তুমি খালি পেটে থাকিব পাৰা তেতিয়া আমাৰ যে ভিত যিবিলাক কেঞ্চাৰৰ মানে চেলচ বুলি কৈ থাকে যে যিবিলাক মান পাক কেঞ্চাৰ উৎপন্ন হয় চেলচছ বিলাক মানে মৰি যায় হেনো। বাৰ ঘন্টাটো তেতিয়া চৈধ চৌ চৈধ্য ঘন্টা আৰু ষোল্ল ঘন্টা যদি থাকিব পাৰা একো বেমাৰে নহয় মানে ষোল্ল ঘণ্টা থাকিলে তোমাৰ শৰীৰত একো বেমাৰে নহয়, ষোল্ল ঘণ্টা যদি তুমি পেটটো খালি ৰাখা। কাৰণ আমাৰ যে খালি ৰাখিলে ভোক যে লাগে। ভোক লাগিলে আমাৰ ভিতৰত থকা বেমাৰৰ যিবিলাক মানে বীজাণু ন সেই বীজাণু বিলাক খাব নাপায় আমি যেতিয়া নাখাম আমি নাখালে সিহঁতে ক'ৰ পৰা শক্তি পাব। নোপোৱাৰ লগতে মানে সিহঁতে কি কৰিব ন- নোখোৱাৰ লগত সিহঁত মানে মৰি যাবগৈ। মৰি যাব খাব সিহঁতেও ভোক ভোকত থাকিব ন খাব নাপাব আৰু তোমাৰ আৰু এটা কি হয় তুমি বহুত সময় খালী পেটে থাকিলে তোমাৰ যে ফেটছ বিলাক ফেটচ্ বিলাক মানে বেলেগে খাব, খাই পেলাই তোমাক ফেটচ কমি যাবগৈ খিনাই যাবা। সেইটো এটা উপকাৰ হয়। সেইকাৰণে মানে খালী পেটে থাকিব লাগে তেতিয়া মানে খালী পেটে থাকিলে পেটত থাকা ফেটছ বিলাক খাই, খাই নাইকীয়া হৈ যাব মানুহে এতিয়া বাৰ ঘন্টা মই মানে দেখিছো বাৰ ঘণ্টা যদি খালী পেটে থাকা তোমাৰ কেঞ্চাৰৰ মানে বেমাৰৰ পৰা মুক্ত থাকিব পাৰা আৰু আজিকালি
আজি হৈছে আজিকালি আজিকালি মানুহৰ শুৱোৰ লগতে হৈছে হৈছে হৈছে হোৱা হলে গম নাপায় আৰু পিছত যেতিয়া মানে লাষ্ট হেৰি হৈ যায় তেতিয়াহে গম পাই
অ অনুভৱ নহয় অনুভৱ নহয় কাৰণ এইটো বেমাৰ কেনেকুৱা তোমাৰ ঘপককে তুমি ধৰিব নোৱাৰা যে তেতিয়ালৈ ধৰিব পাবা তুমি গম পোৱা যে তোমাৰ মানে শেষ পৰ্যায়ত
সেইটোৱে আৰু আজিকালি অসমত বহুত বহুতে হৈছেগৈ তেনেকুৱা অ আছে বুলি কলে বেয়া নহয় আহ সেইটোৱে
আৰু তোমাৰ সেইয়া মোক মুখন যদি তুমি নিজৰ মুখখন মানে চম্ভালি থাকিব পাৰা তেতিয়াহ'লে ভাল কথা গম পাইছা কিন্তু আমি এতিয়া মুখখন যে চম্ভালিব নোৱাৰো
খোৱা বোৱাাকে খাবলৈ মন যায় থাকে তাকে খাই দিওঁ
বোলে মিঠাই দেখিলো অ চেনীটো চেনীটো তোমাৰ এক নম্বৰ বেয়া বস্তু গম পাইছা তুমি চেন চেনীটো যদি বোলে চেনীটো বোলে আমাৰ শৰীৰৰ কাৰে চেনীটো একো লাগতিয়াল বস্তুৱে নহয় চেনী অ চেনী বোলে আমাক শৰীৰত নালাগে মানে চ একো প্ৰয়োজন নাই এতিয়া নিমখটো আয়ডিনযুক্ত হয় নিমখটো কেতিয়াবা আমাৰ প্ৰয়োজন হয় কিন্তু চেনী বস্তুতটো হেনো আমাৰ শৰীৰৰ কাৰণে একেবাৰে প্ৰয়োজন বস্তু নহয় কোনো জীৱনত বোলে চেননি মুখত দিবই নালাগে কিন্তু আমি এতিয়া ভাল মিঠাই দেখিলেতো পাগলে হৈ যাওঁ অ দিনতটো যদি তুমি বোলে চাহ স একাম নোখোৱা চাহ সকাম নাখালে তোমাৰ ম
মাথা বিষালে মানুহ সেইটো এইটো অভ্যাস হৈ যোৱা কাৰণে হৈছে উ কেনে অস
সেইকাৰণে ভালে থাকিব লাগে এতিয়া মানে কি জানে সজাগ হব হ'ল যে যি কোনো বস্তু এটাৰ কাৰণে
অ আৰু মানুহ চাই চিন্ত চল নচলিলে হৈছে নহয় ন তেনেকুৱা খালি মানুহবিলাকৰচোন হেৰি
কিবা বেমাৰ আজাৰ বিলাক পপা, উম পিছত কৰিবা দিয়া ফোন, অ', হ'ব।